হেল্ল,
হয়, শুনিছে ন হয় শুনিছেনে? হয় শুনিছে নে?
হেল্ল'
হয় শুনি পাইছনে?
হেল্ল'
শুনিছে নে? হয়, হয় শুনি পাইছো উম', বাকী কি কৰিছে?
মই এনেই আছো দিয়ক আপুনি?
অ', ময়ো
হয়, হয় ঠিক আছে আজি কোনটো বিষয়ত কথা পাতিব বাৰু?
অ' আমি অ' উৎসৱৰ কথা
হয়, হয় নিশ্চয় আহ
হেল্ল' হেল্ল'
হেল্ল'
হয় শুনি পাইছো নে?
হয়, হয় শুনিছো ঠিক আছে আপুনি উৎসৱ বুলি ক'লে ক'লে কি হেৰি বুজে কওকচোন অলপ।
উম', আমি উৎসৱটো বহুত বহুত প্ৰকাৰৰ আছে যেনেকে মানে আমাৰ চব বেলেগ বেলেগ জাতিৰ বেলেগ বেলেগ উৎসৱ আছে ন। হেল্ল'
হয়, হয় শুনি আছো কওকচোন।
হয় আমাৰ মানে বেলেগ বেলেগ জাতিৰ বেলেগ বেলেগ উৎসৱ আছে ন ত আমাৰ অসমীয়া মানুহখিনিৰ, বিহুতটো প্ৰধান হয় আৰু। তাৰ মাজতে মানে আমি অ' আমি মানে বিহু পালন সৰু আমাৰ তিনিটা বিহু আছে, অ' ৰঙালী বিহু ভোগালী বিহু কাতি বিহু। হেল্ল' হেল্ল' শুনিছেনে, হয়। শুনি পাইছে ন'।
হয় হয় এতিয়া শুনিছো ক'বচোন।
মানে আমাৰ আমাৰ অসমীয়া মানুহৰ কাৰণে মানে বিহুটোৱে আমাৰ চবতকে ডাঙৰ উৎসৱ হয় ন'।
হয় হয়।
ত' আমি মানে আমাৰ তিনিটা বিহু আছে ৰঙালী বিহু উম, ভোগালী বিহু কঙালী বিহু ন'।
হয়।
উম, বাকী আমাৰ অসমত ধৰি লওঁ বা ভাৰতত আৰু বেলেগ বেলেগ হেৰিও হয়। অ' উৎসৱো হয় যেনেকে দূৰ্গা পূজা দিৱালী তাৰ পিছত, হোলী।
হয় হয়।
তেনেকুৱা টাইপৰ হৈ থাকে বাকী আপুনি জনাওঁকচোন আপোনাৰ কিবা এটা ভাল মুহুৰ্ত উৎসৱৰ। সময়ত আপোনাৰ এটা ভাল মুহূৰ্ত আমাৰ লগত মানে হেৰি কৰক আৰু।
হয়, হয় হয়। এ উৎসৱ বুলি ক'ব গ'লে আমি বিহুতে আমাৰ যিহেতু জাতীয় উৎসৱ হয় ন'। চ' ভাল এটা মুহুৰ্ত বুলি ক'ব গ'লে যেতিয়া আমি বিহুত ৰাতিপুৱাৰ দিনাখন আমি গা পা গা ধুই তেনেকে ডাঙৰ বোৰক সেৱা জনাওঁ।
হয়।
হয় সেইবোৰে আৰু এটা ভাল লগা মুহুৰ্ত হয় মোৰ বাবে। আৰু যেনেকে আমি বিহুৰ সময়ত উৰু উৰুকাটো পালন কৰো উৰু মুহূৰ্তটো আমি না নাচি বাগি ফূৰ্তি কৰি আমাৰ তেনেকে পৰিয়ালৰ লগত কটাও সেইটোয়ে ভাল লগা মুহু বোৰ হয় সেইবোৰে।
হয় হয়, আমি ধৰি লওঁক বিহুৰ আগৰ দিনাখন ৰাতি উৰুকা অ' উম, হেৰি কৰো ন' উৰুকাত আমি খানা খাওঁ। ত' আমাৰ তাতে বিভিন্ন বিভিন্ন ধৰণৰ বস্তু থাকে যেনেকে হাঁহ কুকাৰ মাংস তাৰ পিছত ডাঙৰ মাছ। আমি এইবোৰ খাওঁ ন' চবেই মিলি। ঘৰৰ, এনেকে ভাল লাগে ন'। হয় তো আপুনি
হয়।
হয় কওঁকচোন।
হয় আৰু তেনেকে ক'ব গ'লে আমাৰ অসমত যিহেতু বিভিন্ন ধৰণৰ জাতি থাক থাকে ইয়াতে বসবাস কৰে। এ চ' তেতিয়া আমি বিহুৰ লগতে ধৰণৰ উৎসৱ পালন যেনেকে দুৰ্গা পূজা বা
হয় হয় ঠিকে কৈছে। আমাৰ আমি দুৰ্গা পূজাতটো বহুত ডাঙৰকে পাতো অসমত অ ৱেষ্ট বেংগলতো পাতো। লগতে আমি কলকাতাৰ লগতে অসমতো বহুত ডাঙৰকে হয় ন দুূৰ্গা পূজাটোও ত' আমাৰ মানে আমি ৰাতিপুৱা পুষ্পাঞ্জলি লবলৈ যাও সেইটো ভাল লাগে। গোটেই মানে আমাৰ গোটেই হিন্দু ধৰ্মৰ মানুহ খিনিয়ে একেলগে কৰে ভাল লাগে আৰু, সেনেকে মিলি জুলি এটা উ পূজা পাতে। সকলোৱে একেলগে কাম কৰি মিলি কেনে। উম পূজা পাতলৰ কাম টো এইখিনি মানুহখিনিক একে লগ কৰাই দিয়ে ক'ব গ'লে হয়নে?
হয় হয় ঠিক কৈছে। আৰু আপোনাৰ কিবা তেনেকে বিশেষ মুহুৰ্ত বা ভাল লগা মুহুৰ্ত উৎসৱৰ কিবা জনাবচোন।
হয়। অ মোৰ আচলতে ভাল লগা বুলি চব উৎসৱৰ মহৰ্তবোৰেই ভাল লাগে। কিন্তু মোৰ মানে তাৰ আমি মানে এই যে বিহুৰ টাইমত যে সেইটো মানে মোৰ বিশেষকে বহুতেই বেছি ভাল লাগে সেইখিনি মুহূুৰ্ততো। আৰু বাকী আমি অ হেৰি কৰো আহ ৰঙালী বিহুৰ সময়ত বিহু, বিহু পাতো একেলগে যে ডান্স কৰো নাচো-বাগো গান গাও সেইবোৰো ভাল লাগে। যিহেতু আমাৰ উম ৰঙালী বিহুটো বহুত
হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'।
হয় হয় শুনিছো ক'বচোন।
হয়।
হয় হয় শুনিছো আপুনি এতিয়া কবচোন।
হয় ত আমি মানে মেজি ঘৰ জ্বলাও যোনটো আমি ভোগালী বিহুত। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল' শুনিছে নে? হেল্ল'। কাতিগেল।